হেল্ল'!
হেল্ল'!
হেল্ল'!
অ' আছো আছো, নাই নাই। অ' আমি হয়। হয় খাদ্যলৈ প্লাই কটে হম হম হম। খাদ্য একচুৱেলি আমি যিটো খাদ্য গ্ৰহণ কৰো। আমাৰ দৈনন্দিন জীৱনত ৰাতিপুৱা আমি ৰাতিপুৱা আমি যিটো খাদ্য খাওঁ। আপোনাৰ ঘৰত এনে ৰা ৰাতিপুৱা কি খাদ্য খায়?
আমি ৰাতিপুৱা চাহ।
হা?
চাহ খাই থাকো ৰাতিপুৱা, ব্ৰেকফাষ্টটো চাহ হয়।
লগত। ব্ৰেকফাষ্টটো মানে ৰাতিপুৱাৰ আহাৰ আমি আমি প্ৰতিপক্ষে ইংৰাজী ৱৰ্ডটো ইউজ নকৰো। আমি ৰাতিপুৱা আহাৰ ই ইউজ কৰিম, উম সেইটো কি কি থাকে লগতে
আহ, লগতে ৰু এ যিটো ৰুটি কয়। ৰুটি থাকে, বিস্কুট থাকে আৰু মুড়ি। এইবোৰেই থাকে মানে ৰুটি, বিস্কুট।
হম। আমাৰ খাদ্যত। অকমান নিউট্ৰিচন জাতীয় খাদ্য খাব লাগিব আমি। ভিটামি হয়, ভিটামিন জাতীয় খাদ্য খাব লাগিব, এনেই ৰাতিপুৱা আমি যিবিলাক খাদ্য খাওঁ। এই খাদ্যবোৰত যেনেকুৱা আমাৰ আমাৰ কি হয়, যে উম ৰা ৰাতিপুৱাৰ খাদ্যখিনিত আমাৰ বেছি প্ৰটিন নাথাকে। আমাৰ প্ৰটিন জাতীয় খাদ্য খালেহে আমাৰ শৰীৰটো ভাল থাকিব। গাটো ভাল থাকিব প্ৰথম কথা হ'ল যে আমাৰ ৰাতিপুৱা খাদ্যত আমি কণী খাব পাৰোঁ। তাৰপিছত তাৰ লগতে আমাৰ ঘৰুৱা যিবিলাক বস্তু পোৱা যায়। সেইবিলাক খাব পাৰি।
হয়।
দুপৰীয়াত আমি ঘৰেৰে আ আচ মানে আশে পাশে যিবিলাক আহ ই থাকে আহ শাক পাচলি থাকে। সেই শাক পাচলি বিলাক বেছিকৈ খাব লাগে। যিবিলাক সেউজীয়া কালাৰৰ হয়। সেউজীয়া কালাৰৰ তাতে প্ৰচুৰ পৰিমাণে আইৰন থাকে ত' যেনেকোৱা কলগছৰ যিটো থোৰ কল সেইটো খাব লাগে। এইবিলাক বস্তুত আইৰন থাকে আৰু এইটো প্ৰচুৰ ভিটামিন হয়। অ সেই বস্তুবিলাক নহয় তিয়াই থব লাগিব।
হয় হয়।
ফালেহে বেমাৰ আজাৰখন কমিব।
এতিয়া এতিয়া মানে আমাৰটো এতিয়া বাৰিষা কাল আহি গল এতিয়া তো শুকান বস্তু খালেহে বেছি ভাল।
শুকান বস্তু ইন দা চেন্স কিন্তু আমি ব্ৰেডটো খাব নোৱাৰো ইমান। ব্লেডটোত ময়দা থাকে। সেইটো বহুত বেয়া বস্তু ৰাতিপুৱা সেইটো
যি সেই পানীখিনি যে আমি খাই থাকো পানীখিনি
আমাৰ ইয়াততো ইমান ফেচিলিটি নাই সেইটো কাৰণত পানীটো মানে গৰম কৰি খালে ভাল।
হয় যিবিলাকৰ ঘৰত ফিল্টাৰ আছে সিহঁতে পানী ফিল্টাৰ কৰি খাব। যিবিলাকৰ ঘৰত ফিল্টাৰ নাই সিহঁতে এতিয়া বাৰিষা কালত পানীত টো উতলাই খাব লাগে গৰম কৰি পেলাই গৰম কৰি পেলাই টো কোনোবা এটা পাত্ৰত ৰাখি দিলে সি লাহে লাহে ঠাণ্ডা হ'ব আৰু এইখিনি পানী খাব লাগে। সেইবিলাক পানী খালেহে শৰীৰৰ কাৰণে ভাল।
অ
আমাৰ এ তাত প্ৰবলতা আছে যে আমি কলৰ পৰা পানী লৈ পেলাই ডাইৰেক্ট খাই দিওঁ
অ আৰু আৰু এটা কথা মানে। আমাৰ যে ল'ৰা ছোৱালী বিলাক আছে যিহতি স্কুলে যায়। বিদ্যালয়ত যিবিলাক যায় সিহঁতকো মানে আমাৰ এই খাদ্যয়ৰ বিষয়ে অলপ অৱগত কৰাব লাগে যে কেনেকুৱা বস্তু খালে আমাৰ ভাল হ'ব কেনেকোৱা বস্তু খালে বেয়া হ'ব সেইটোৱে
হয়
সেইবোৰৰ বিষয়ে আপুনি অলপ ক'বচোন।
হয়। আমাৰ আমাৰ কি হয় আমি আমাৰ যেতিয়া স্কুল স্কুলৰ ল'ৰা ছোৱালী বিলাক সেইবিলাকক দুপুৰীয়া ৰাতিপুৱা ঘৰৰ পৰা খাই গ'ল। তাৰ পিছত দুপৰীয়া যিখন খাদ্য খায়, সেইটো বজাৰত গৈ পেলাই ফাষ্ট ফুড খাই সিঁহতে, সেই খাদ্যত আমি আমাক তাতে সিহঁতে নেখাই পেলাই ঘৰৰ পৰা টিফিন লৈ যায়। টিফিনত সিহঁতে ভাত লৈ যাব পাৰে, শাক চব্জি লৈ যাব পাৰে, ঘৰৰ পৰা যিকোনো বনোৱা বস্তু কিবা আলু ঘৰ হওক, আলু পিটি আলু পিটিকা ভতা হওক, নাইবা অ বেলেগ শাক পাচলিৰে ভাত মানে সেইবিলাক বনাই পেলাই লৈ যাব পাৰে।
যিতি উম চুজিও লৈ যাব পাৰে চুজিত।
পাৰে পাৰে পাৰে, কিন্তু স্কুলত অঁ চবতকৈ ভাল যাতে তাতে স্কুলত মানে মাছ মাংস এইবিলাক লৈ নাযায়। সেইবিলাক ললে কি হয়, কোনোবা ল'ৰা এটাই লৈ আহিব নোৱাৰিলে তেতিয়া তাৰ মনতটো বেয়া হৈ যাব। ত' সেইটো কাৰণত এভইড কৰিব লাগে, যিহেতু এটাই স্কুলত এটা ইউ নিফ্ৰম থাকে, এটা ইউনিফ্ৰম থকা অৰ্থ হ'ল এইটোৱে যে প্ৰত্যয়েকটো ল'ৰা ছোৱালী স্কুলৰ চব একেই সমান। সেইকাৰণে চেম কালাৰ দিয়া হয়, চ খাদ্যৰ ক্ষেত্ৰতো
হয়।
ল'ৰা ছোৱালী বিলাক খাদ্যৰ কাৰণে পানীটো গৰম গৰম পানী খুৱাব লাগে। প্ৰত্যেকটো ল'ৰা ছোৱালীক, আৰু ছেকেণ্ড ইহঁতক খাদ্যটো ঘনাই ঘনাই দিব লাগে।
অঁ।
যিহেতু সিহঁত পাকস্থলীটো বহুত সৰু। সেইকাৰণে উম।
আৰু এটা বস্তু যে আমাৰ ল'ৰা ছো ছোৱালী বিলাক যিবিলাকে স্কুলত যায় সেইবিলাকে পেকেটিংৰ যিবিলাক বস্তু আছে, সেইবোৰ এৰি দিব লাগে মানে।
হয়। পেকেটিঙ বস্তুৰ ক্ষেত্ৰত কি হয়, আমি ল'ৰা ছোৱালীবিলাক যিমান প্ৰিজাৰ্ভেশ্যন খাদ্য আ ছে সেইবিলাক সংৰক্ষণ কৰা খাদ্য, মানে বহু দিন যৰি যুগ যুগ যদি থাকে। সেইবিলাক খাদ্য পৰিহাৰ কৰিব লাগিব, পেকেটৰ পৰা লৈ চব কুুৰকুৰি হওক যিমান ধৰণৰ খাদ্য আছে, এইবিলাক পৰিহাৰ কৰিব লাগিব। সেইবিলাক খাদ্যই কি কৰে, ল'ৰা ছোৱালী বিলাকক কা খোৱা যিটো ৰুচি সেইটো কমাই দিয়ে।
হয় হয় হয়।
অঁ যিবিলাক ল'ৰা ছো ৱালী পেকেটত খাদ্য খায় সিহঁতে বা মানে ভাত ইমান খাব নোৱাৰে বা বেলেগ বস্তু সিহঁতে নাখায়। সেইটো বস্তু অকমান সিহঁতৰ পৰা আঁতৰাব লাগিব।
অঁ অঁ।
এতিয়া যিটো যিহেতু বাৰিষা কাল ৰাতি যিটো আমি আহাৰ। গ্ৰহণ কৰোঁ সেইটো। ৰুটি বা শুকান জাতীয় যিবোৰ খাদ্য আছে।
হুম।
সেইবোৰ খালে আমাৰ শৰীৰৰ কাৰণে। খুব উপকাৰী হ'ব বুলি মই ভাবোঁ।
হয় ৰুটিটো ৰুটিটোত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে ৰুটি খাব পাৰে। যিবিলাক ল'ৰা-ছোৱালী ৰুটি খাই ভাল পায় সিহঁতে ৰুটি খাৱাটো ভাল।
আৰু আমাৰ দুপৰীয়াৰ আহাৰটো উ, উ-উম। দুপৰীয়া যিটো আহাৰ হয় সেইটো তাৰ সেউজীয়া শাক পাচলিৰেহে বেছি ভাল।
উম। উম।
ডাউল ডাউলটো আমিতো আৰু সকলো সময়তে খাব পাৰোঁ।
উম দাইলটো সদায় খাব পাৰে দাইলটো খালে কোনো প্ৰব্লেম নাই।
কৰা।
অ'। দাইলটো খাব পাৰে দাইলটো খালে কোনো প্ৰব্লেম নাই।
খোৱা লোৱাৰ পৰা কেনেকুৱা ধৰণৰ বেমাৰ আজাৰ আমাৰ হ'ব পাৰে অলপ জনাব।
খোৱা লোৱাৰ ক্ষেত্ৰত আমাৰ।
খাদ্যৰ ওপৰতে বহুতখিনি বেমাৰ আজাৰ হয়, যেনেকুৱা পানীৰ পৰা। অ আইৰি হয়। অ কি কয়, পানী যদি আইৰন জাতীয় পানী খায় তেতিয়া পাথৰ হয়। পানীৰ পৰা। আকৌ সেই পানীৰ পৰাই যদি ম'হে কামোৰে। তেতিয়া তাৰ পৰা মেলেৰিয়া হয়। ত' পানীটো ভাল আকৌ পানীটো আমি ওচৰে পাছৰে ৰাখিব নোৱাৰিম। টায়াৰত পানী ৰাখিব নোৱাৰি যদি টায়াৰ বা কোনোবা পাত্ৰত পানী থাকে। আৰু তাৰ পৰাই ম'হ হয় আৰু সেই ম'হ কামুৰিলে । অকমান ডাঙৰ, ডাঙৰ বেমাৰ হয় জাপানী এনকেপাইটিছ তাৰপিছত। আ এনেই ভাইৰেল ফিভাৰ বুলি কয় যে সেইটো চৰ্দি। কাঁহ।
এইবোৰ বেমাৰ আমাৰ পানীত। সেইটো কাৰণত পানীতো উতলাই আমি সকলো সময়ত উতলাই খাব লাগে।
উম পানী সদায় উতলাই খাব লাগে সদায়।
হয়, হয়, হয়।
ৰাতি ব্ৰাছ কৰিব লাগে।
হয়।
যিহেতু আমি খাদ্য লৈ কথা পাতি আছোঁ খাদ্য খোৱাৰ পাত্ৰ। ব্ৰাছ কৰাটো।
অ, বাত জৰুৰী হয়।
উম, অতিকৈ জৰুৰী। উম।
আৰু আমি যেতিয়াই খাদ্য আমি যেতিয়া খাদ্যবোৰ আহাৰ কৰো
হয়।
তেতিয়া মানে সেইটো জাগা পৰিষ্কাৰ হ'ব লাগে, এইটো এটা আমাৰ
হয়। এইটো পৰিষ্কাৰ-পৰিচ্ছন্নতা থাকিব লাগে। উম, উম। সেইটো এটা কথা আছে।
আহাৰটো সদায় ভাল-ভাল খাদ্য খাব লাগে, ভাল আমাৰ ঘৰত যি আছে সেইটোৱেই
ফল-মূলো বেছি-বেছি খাব লাগে, ফল-মূল যিবিলাক আছে আমাৰ।
হয়। শাক-পাচলি খাব লাগে, ফল-মূল খাব লাগে, তাৰপিছত চালাডটো বেছিকৈ খাব লাগে। কাঁচা চব্জিটো, যেনেকুৱা তাতে কুঁহিয়াৰ, ইয়াৰ পৰা তিয়ঁহ থাকিব পাৰে নাইবা তাৰ লগতে এ, আৰু টমেটো
পনিৰতো, পনিৰো খাব লাগে, ঘিউ খাব লাগে, এ
হয়।
এইবিলাকো আছে। অ, ঠিক আছে ছাৰ। আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিল।
ঠিক আছে, ঠিক আছে, থেংক ইউ। আকৌ কথা পাতিম নেক্সট।
অ, শুভৰাত্ৰি।
অ।